কোৱা।
এ কি কৰি আছা?
এয়ে এনে আছো ৰ'বা চাহপানী খালো মাত্ৰ। তুমি?
এ' ময়ো এনে আছো ৰ'বা মানে আজি, পুৱা মানে, ই পুৱাই হ'ল এইটো দীপৰ হ'ল দেচোন যেতিয়া পুৱা আৰু মানে বাতৰি এখন কাকত পঢ়ি আছিলোঁ আৰু থাকোতে মানে যিটো পৰিৱেশৰ, আৰু যিটো প্ৰদূষণৰ সম্পৰ্কে মানে এটা লেখন দেখিলোঁ আৰু মানে সেই টো অৰি অলপ চিন্তা হৈছে মানে অসমৰ অসমলৈ আৰু মানে
কিয় হে কি লিখিলা মানে কি দেখিলা ইমান লেখাটোত ইমান যে চিন্তা হৈছে আজি।
এ মানে তোমাৰ ধৰি লোৱা। এই যিটো অসমৰ যিটো অ' ক্ৰময়ামত তোমাৰ এই এইবিলাক প্ৰদূষণ বৃদ্ধি পাইছে, বা তোমাৰ বি বিভিন্ন প্ৰদূৰণৰ বিষয়ে আলচনা সেনকুৱা মানে লেখা লিখা আছিলে আৰু তাতে কাৱত খনত, আৰু তোমাৰ যিবিলাক আগতে যিমান তোমাৰ সমস্যাৰ কথা শুনা নাছিলো। আৰু প্ৰদূৰণৰ ওপৰত কিন্তু এতিয়া অলপ বেছিয়ে বৃদ্ধি পাইছে চোন পাইছো, মানে যিটো আমি কোৱা হয় যিটো প্ৰদূষণৰ যিটো সীমা সেইটো যেনে বহুতে বাঢ়িছে কবলৈ গ'লে।
সেইটোতো সত্য দিয়াচোন বহুতে ভাবে আৰু, কবলৈ গ'লে বহুতে ভাবে আৰু কয়ও মোক যে অসমত কেৱল চাগে সেউজীয়া বনাঞ্চলৰ পৰিষ্কাৰ পৰিৱেশহে আছে। কিন্তু বাস্তৱত কিছুমান ঠাইত প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ উঠিছে আৰু বৰ্তমান সময়ত যদি ভালকে, তুমি ভাবা বা। আজিকালি যে তুমি বাতৰিকত বা নিউজত যদি পঢ়া, নিউজতটো ইমান নোপোৱা চাগে কিন্তু বাতৰি কাকতত সেইবোৰ বিষয়ে অলপমান পাবা যে, প্ৰদূষণ কেনেকে মানে, বৰ্তমান সময়ত আগতকে কিমান ধৰণে বৃদ্ধি পাইছে অসমত।
ঠিকে কৈছা দিয়া আৰু তোমাৰ এই বিশেষকৈ এই চহৰ বিলাকত, বে বেছিয়ে বৃদ্ধি পাইছে মানে আৰু না আ- আগৰ যিটো প্ৰদূষণ আছিল ধৰি লোৱা চহৰৰে হওঁক মানে আগতে যি যিহেতু, তোমাৰ কল কাৰখানা বিলাক বা গাড়ী মটৰৰ সংখ্যাটো বহুত খুবেই কম আছিল আৰু তাৰ বাবে মানে বহুতে প্ৰদূষণটো অলপ অলপ চলপ বহু ন বহুতে কম আছিল অসমত কিন্তু এতিয়া তুমি চাবাচোন, এযি প্ৰদূষণ তোমাৰ যেতিয়া অলপ এ ওলাই যাবা ন? মান অ মানে ওলাই গ'লে যেন তোমাৰ উশাহটো এনেকুৱা লাগে যেন কি আমি উশাহ লৈ আছোঁ মানে বাহিৰৰ বাহিৰৰ দেশৰ যিবিলাক তুমি চাবা ন, এবিলাক মানে ক'বলৈ গ'লে, যিটো অসমৰ বা ভাৰতৰ পৰিস্থিতি হৈছে এটো বহুতেই বেয়া পৰিস্থিতি হৈছে আৰু।
হয় দিয়া যান বাহনৰ সংখ্যাও বাঢ়ি যোৱা লগে লগে মানে বায়ু প্ৰদূষণো বৃদ্ধি পাইছে টো ত বহুত ধৰণৰ সমস্যা এতিয়া বৰ্তমান সৃষ্টি হোৱা দেখা পোৱা গৈছে আৰু। ক'বলে গ'লে।
তাকে দিয়া মই কলোৱে তোমাক যে আমৰ, টো আই যিটো আগৰ সংখ্যাতকে এতিয়া গাড়ীৰ সংখ্যা মানে বহুতে বৃদ্ধি পাইছে ৰাস্তাবিলাকতো।
আৰু হয় সেইটোতো এটা লক্ষণীয় বিষয় দিয়াচোন, কাৰণ যিমান গাড়ী বাঢ়ে তোমাৰ সিমানেই হয়তো এই ক্ষেত্ৰত কবলৈ গ'লে অলপ গুৰুত্বপূৰ্ণ বিষয় আৰু এইটো।
হয় দিয়াত ঠিকে কৈছা, আৰু তোমাৰ এ যিবিলাক মানে যিমানে মানে গাড়ী বাঢ়িব নহয় সিমানে ধোৱা নিৰগিত হ'ব আৰু, এইয়ে আৰু আৰু কেতিয়াবা তুমি ৰাস্তাৰ যেতিয়া ওচ ওচৰে পাজৰে মানে, বহুত সময় থিয় হৈ থাকিবা নহয় তেতিয়া এই ধোৱাৰ যিটো মানে সেই আছে আৰু সেইবিলাক তুমি অনুভৱ হয়নে? তোমাৰ মানে এইবিলাক মানে আমাৰ মানে, নাকেদি সোমাই আমাৰ মানে, উমচ বহুতে আমাৰ মানে সেই সমস্যা সৃষ্টি কৰে আৰু।
এই ময়ো সেই অভিজ্ঞতা বহুত পাইছোঁ দিয়া বিশেষকৈ তোমাৰ যান জঁটৰ সময়ত বায়ুৰ, যিটো গুণগত মান যথেষ্ট বেয়া হৈ যায় ন? আৰু মই দেখিছোঁ ধৰা নিজে যেতিয়া যাওঁ। কলেজলে বা ক'ৰবালে ফুৰিবলৈ যাওঁ, তেতিয়া তোমাৰ ইমান ট্ৰাফিক হয়। মানে হয় আৰু তেতিয়া অলপমান সমস্যাৰ সৃষ্টি হোৱা দেখা যায় আৰু, মোও সেইটো ক'বলৈ গ'লে এটা ডাঙৰ সমস্যা বুলি ক'ব পাৰা বৰ্তমান সময়ত।
ঠিকে কৈছা দিয়া তুমি আৰু তোমাৰ এই ধৰি লোৱা আ তোমাৰ এই যিটো অ বায়ু প্ৰদূষণৰ উপৰিও, যিটো তোমাৰ সে আছে আৰু, আ কি বুলি কয়? ঔ প্লাষ্টিক প্ৰদূষণ যি আছে এই প্লাষ্টিক প্ৰদূষণতো বহুত বৃদ্ধি পাইছে আৰু আগতকে।
প্লাষ্টিক প্ৰদূষণটো কি ক'বা আৰু প্লাষ্টিক প্ৰদূষণ আমি নিজে কৰি দিয়াচোন। আৰু বহু মানুহে এতিয়াও মানে প্লাষ্টিকৰ বেগ বা বটল ব্যৱহাৰ কৰেতো আৰু সেইবোৰ য'তে ত'তে পেলাই দিয়ে তাৰ ফলত বহুত প্ৰদূষণ সৃষ্টি হোৱা দেখা যায়। আৰু বৰ্তমান সময়ত ক'বলৈ গ'লে।
তাক আৰু তোমাৰ এই নদী। বা নলা দেখি চাই তুমি। এই বিলাকৰ মানে বৰল নদীতো দেখিছে। আমাৰ বাকী পথৰ কাক বা এইবিলাক বজাৰৰ যিবিলাক ওচৰৰ আছে সেইবিলাক আৱৰ্জনা মানে প্ৰায়ে দেখা যায়। আৰু মানে বহুতে মানে প্লাষ্টিকো আমাক মানে বহুতে ক্ষতি কৰিছে আৰু। অ মানে যদি আমি ভালকে চাওঁ। আৰু কিন্তু প্লাষ্টিকৰ ব্যৱহাৰোতো মানোনে সহজ কৰি দিয়ে। ন সকলোবোৰ কিন্তু প্লাষ্টিকো আমাৰ যিটো পৰিৱেশ আছে। পৰিৱেশটো ধ্বংস কৰি দিছে।
একেবাৰে মানে কেৱল পৰিৱেশে নষ্ট নকৰে। যাওঁচোন জীৱ জন্তুৰ বাবেও বিপদ সৃষ্টি কৰে আৰু ক'বলৈ গ'লে শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰত যেতিয়া যদি পানীত ধৰা প্ৰদূষণ হয়। বা প্লাষ্টিক চাষ্টিক পেলোৱা হয়। তেতিয়াহ'লে পানী যিটো অক্সিজেনৰ যিটো মানে প্ৰভাৱ হয় অ্সি। ৰ পৰিমাণটো কমি যায়। যাৰ ফলত তোমাৰ বিভিন্ন নিউজত তুমি দেখিবা যে জীৱ জন্তুৰ য যিবোৰ পানীত থাকে তেওঁলোকৰ মৃত্যু হোৱা দেখিবলৈ পোৱা। বা ক'বলৈ গ'লে মানুহৰ লগতে ধৰা বিভিন্ন ধৰণৰ জীৱ জন্তুকো বহুত ক্ষতি কৰে আৰু। ক'বলৈ গ'লে।
দিয়া আৰু তোমাৰ এই ধৰি লোৱা। মই মানে কেইদিনমান আগতটা ডকুমেণ্টী চাই আছিলো। দিয়া তাত দেখুৱাইছিল যে প্লাষ্টিকৰ বাবে মানে বহু প্ৰ বহুত প্ৰাণীৰ ক্ষতি হয় তুমি ক'লে প্ৰাণীৰ ক্ষতি হয় বুলি বহুত বহুতো প্ৰাণীৰ তেনে ক্ষতি হয়। মানে তেওঁলোকৰ খাদ্য খাদ্যই হওক তুমি দেখাবা পাৰি যে গৰু বিলাকে মানে আজিকালি ৰাস্তাৰ যিবোৰ প্লাষ্টিক হয় সেইবিলাক খায় ত' বহুত এনেকুৱা সমস্যা হয় আৰু।
সেইটো সঁচা কিন্তু কাৰণ প্লাষ্টিক সহজায় নষ্ট নহয়তো। গতিকে বহু বছৰ ধৰি পৰিৱেশত থাকি যায়। আৰু আৰু পৰিৱেশটো দূষিত কৰি কৰি যাই থাকে আৰু।
এ দিয়া আৰু। ক'বলৈ গলেো বহু আছে ন প্লাষ্টিকৰ দূৰ ব্যৱহাৰৰ কথা ক'বলৈ গ'লে বা। কি আমি মানে এই যে নদী। হ'ব নহয়ণ হ'বলৈ ধৰিছে লাহে লাহে সেইনদী। প্ৰদূষণ ওৰতৰতো। মানে প্লাষ্টিক বোৰৰ প্ৰভাৱ মানেছিয় পৰিছে তটো আমি ন। এইবোৰৰওপৰতো গুৰুত্ব দিয়া উচিত আৰু। ক'বলৈ গ'লে।
হয় হয় মানে কিছুমান ঠাইত মানুহে ধৰা আৱৰ্জনাৰ বিভিন্ন ধৰণৰ যিবিলাক অপচয় থাকে। সেইবিলাক পানীত পেলাইতো আৰু আজিকালি তুমি দেখিবা ধৰা ঘৰৰ পৰা যিবিলাক নলা মানে ঘৰৰ যিবিলাক মানে অলাগা তেল পানী থাকে বা চাৰ্ফৰ পানী হওক তোমাৰ বিভিন্ন ধৰণৰ বাচন ধোৱা পানী। সেইবোৰ মানে আমাৰ যিবিলাক ফুটপাথ বনাই তো তাত পৰে ন। ত' সেই ফুটপাথৰ পানী আচলতে যাইকনে ক'ত পৰে যিবিলাক তোমাৰ ধৰা ডাঙৰ ডাঙৰ নদী থাকে নদীবোৰত পৰে ত' সেইবিলাক প্ৰদূষণৰ পৰিমাণটো। সেইকাৰণে বঢি বঢি যাই থকা দেখা যায় আৰু।
তাকে দিয়া আমাৰ যিবিলাক তোমাৰ কৃষি বা পানীয় যিবিলাক জল আছে। সেইবিলাক বৈচিত্ৰয় ভাৱে নদীবোৰ অতি প্ৰয়োজনীয় ন ত সেইবিলাক য আমি প্ৰদূষণ কৰি থাকিম ত' সেইবিলাকৰ যিবিলাক মানে সেইবিলাকৰ যিটো সমস্যা সেই সমস্যটো সকলোৰে ওপৰতো দেখা দিব ন ত সেনেকুৱা বহুত সমস্য়াা ধৰি লওক এই যিটো বনাঞ্চল কমি গৈছে এই বনাঞ্চল আহ কমি যোৱাটো ডাঙৰ সমস্যা নহয় জানো।
হয় দিয়া মানে নিশ্চয়কে ক'বলে বহুত ডাঙৰ সমস্যা আৰু আৰু তোমাৰ গছ কাটিলেতো প্ৰদূৰষণতটো হয়। হয় কেৱল বনাঞ্চলে নষ্ট নহয়। তাৰ লগত যিবিলাক প্ৰাকৃতিক ধাৰা জীৱ জন্তু থাকক সেইবিলাকৰ বসতি সলটো ধ্বংস হয়টো তাৰ ফলত। তোমাৰ বহুত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। আৰু ক'বলৈ গ'লে আৰু ধৰা মই যেতিয়া সৰুতে গাঁৱত আছিলোঁ। ন গাঁৱৰ ওচৰত যিমান গছ দেখিছিলোঁ। এতিয়া ধৰা যেতিয়া যাওঁ আৰু মই গাঁৱলৈ সেই গছবোৰ মই দেখাই নাপাওঁ মানে গছৰ পৰিমাণ ইমানেই কমি আহি হৈছে ক'বলৈ গ'লে।
হয় দিয়া তোমাৰ গাঁওতো আজিকালি মানে বহুতে মানে প্ৰদূষণ তাতেও বাঢ়িবলৈ বাঢ়িছে। কিন্তু গাঁৱত অলপ চলপ হলে কমেই থাক। পাবা তুমি কিন্তু চহৰতটো বহুতেই হাবা বাকী এইবিলাক যে উন্নয়ন ধৰে কিছুমান কাম হয়। ন এই কামৰ প্ৰয়োজন মানে উন্নয়নৰ মানে যিহেতু অসমৰ উন্ন। কৰিব লাগে তাৰ কাৰণে অলপ চলপ মানে এইবিলাক হব কিন্তু ইমানে হ'ব নালাগে। যে মানে গোটেই পৰিৱেশটয়ে মানে ক্ষতি হৈ যাব। লাগে তুমি ধৰি অ উদাহৰণ ধব ধৰিব পাৰা যে এই যিটো দীপৰ বিলৰ কা দিশ্য আছে তাত তুমি চাব পাৰা কিমান গছ গছনা কাটি পেলালে মানে ইমান সুন্দৰ দৃশ্ এটা মানে অ মানে। নোহোৱা কৰি পেলালে দীপৰ বিলৰ।
হয় দিয়া মানে আজিকালি কি ক'বা আৰু প্ৰদূষণ আৰু কেৱল শব্দ মানে ধৰা কেৱল তোমাৰ বায়ু প্ৰদূষণেেই হওক বা জল প্ৰদূষণ হোৱা নাই মে শব্দ প্ৰদূষণো বহুত বাঢ়িছে। বৰ্তমান সময়ত বিশেষকৈ তোমাৰ যিবিলাক ব্যস্ত চহৰ থাকে। আৰু তাতে তুমাৰ হৰ্ণৰ শব্দ চাব নে। ডাঙৰ মাইকে হওক বা আন কিছুমান কাৰণত শব্দ প্ৰদূষণ বহুত বৃদ্ধি পাইছে। আৰু কেতিয়াবা কি হয় অত্যাধিক শব্দৰ বাবে মনোযোগ দিবলৈ অসুবিধা হয় দিয়াচোন ক'বলৈ গ'লে আৰু ই স্বাস্থ্যৰ ওপৰতো এটা নেতিবাচক প্ৰভাৱ পেলাই আৰু বহু সময়ত।
একদম ঠিক কথা হৈছে। যিটো চহৰৰ অঞ্চলত মানে যি হৰণৰ শব্দ পাবা তুমি এতিয়া গধূলি হওক বা অ দুপৰীয়া হওক মানে ই ডাঙৰ ডাঙৰ গাড়ীৰ মাত মানে ডাঙৰ ডাঙৰ গাড়ীৰ হৰণৰ মাত মানে বহুতে মানে বেয়া আৰু কৰি পেলাইছে মানে যোনে চহৰৰ একদম মাজতে থাকে ন তেওঁলোকৰ বাবে মানে শান্তি ম। পৰিৱেশ নাইেই আৰু মানে অ এনি টাইম মানে সেই হৰ্ণৰ শব্দ শুন পাব। আৰু আৰু মই ভাবো যে এই প্ৰদূষণৰ যিটো সমস্যয়া এই সমস্যাটো সেই সমাধানৰ কেৱল চৰকাৰৰ দায়িত্ব নহয় কিন্তু এইটো আমাৰো মানে মানুহসকলৰ এটা দায়িত্ব থাকিব লাগে আৰু
হয় মান অকল চৰকাৰক দায়িত্ব দিলে লাভ নাই। আমিও নিজৰ ভূমিকা পালন কৰিবলৈ উদাহৰণস্বৰূপে ধৰা আমি নিজৰ আৱৰ্জনা সঠিকভাৱে পেলাব পাৰো যতেত পতকে এটা অভ্যাসত ভাল ঠাইত মানে ড এম চিৰ গাড়ী আহে তাতেও থব পৰা যায় ক'বলৈ গ'লে। এনেকে ধৰা গছটো পুলি ৰোপণ কৰাও।
হয় দিয়া আৰু এই যিটো প্ৰদূৰ্ষনৰৰ আহ আৰু আমাৰ যিটো প্ৰদূৰ্ষণ সেইটো কেৱল এটা আহ তোমাৰ আহ পৰিৱেশৰ সমস্যা নহয়। ন ই আমাৰ যিটো স্বাস্থ্যয় বা জীৱন ধাৰণা আছে। বা ভৱিষ্যতৰ লগত জড়িত ন ত সেইকাৰণে আমি নিজৰ যিটো পৰিৱেশ আছে পৰিৱেশটো আমি সদায়। কৰি ৰাখিব লাগিব ন প্লাষ্টিকৰ আমি কম ব্যৱহাৰ কৰিব লাগিব। বা এই গছ ৰৰুপন আমি কৰিব লাগিব। পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগিব গছ গছনি কটাৰ আমি পৰিমাণটো কমাই দিব লাগিব। এই সৰু সৰু কাম বোৰ কৰিলে আমাৰ যিবিলাক আহ এইবিলাক মানে সমসস্যা আছে। সেই সমস্যা লাহে লাহে কমিব ন। এই সৰু সৰু পদক্ষেপ ললে আমাৰ ডাঙৰ পৰিৱৰ্তন আনিব পাৰিম। ন ত সেনেকে আমি যিটো প্ৰাকৃক সৌন্দৰ্য সেই সৌন্দৰ্যটো বজাই ৰাখিব পাৰিম লগতে আমাৰ যিটো প্ৰদূ্ষণ সেইটো কমাই থাকিব পাৰিম।
যদি।
হয় দিয়া ইয়াতে।